হেল্লো', হেল্লো'।
অ', শুনিছা?
অ', অ', মই শুনিছো।
অ', কি কৰি আছিলা পিছে?
মই এনেই শুই আছিলোঁ, মই বোলো তোমাক কল কৰি সোধোঁ। কি কৰি আছা, খবৰ পাতি কেনেকুৱা?
অ', মোৰ খবৰ ভালে দিয়া, তোমাৰ খবৰ ভাল নে?
অ', ভাল, তুমি এই চিনি পোৱা নেকি যোনে নম্বৰটো দিছে?
অ', অ'।
তোমাৰ লগ অ' তোমাৰ লগৰ?
ইয়েছ, ইয়েছ, অ' হয়।
অ', ভাল, ভাল।
পিছে হেৰি, কি কৰি আছিলা তুমি?
মই এনেই আছিলো বেলেগ কাম বন নাই নহ, এইকেইদিন জুলাই মাহটো আৰু কিয়ে নো কৰিম।
অ', বন্ধ ন অ', নাই নাই ক'তো যোৱাই হোৱা নাই, আজি আৰু ইমান বৰষুণ তলত যাম বুলি ভাবিছিলো এবাৰ এনে ফুৰিব।
কিন্তু মানে বতৰটো বেয়া হৈ গ'ল নহ।
তাকে, বহুত দিগদাৰ ব ৰটোৰ কাৰণে, ক'ত ক'লেও ওলাই যাব পৰা নাই, ক'ৰবাতো যাব পাৰিব লাগিছিল বাৰু।
অ', কৰবাত ফুৰিব গলে ভাল লাগে আৰু নহ, এনেকুৱা বন্ধৰ দিনত। ঘৰত আৰু কিমান থাকিবা, উম।
তুমি কোনটো এৰিয়াত থাকা?
মই আমাৰ ইয়াতে থাকো, গড়চুকতে থাকো।
অ', অ', দিয়া এইখিনিতে থাকেই, এ মই বৰবাৰী এইখিনিত থাকোঁ।
অ', অ'। ঠিকে আছে, অ', অ', গম পাইছো বাৰু।
অ', তুমি গাঁৱৰ ছাৱে যোৱা নাই নেকি?
নাই নাই ক'তো যোৱাই হোৱা নাই ৰবা, এনেকুৱাই আছো। ক'ত মই যাম আৰু এনেকুৱা বতৰটো এদিন ভাল, এদিন বেয়া হয়, কৰ'বাত যাব খুজিলে বৰষুণ দি দিয়ে।
তাকে ইমান প্লেনিং কৰি কৰি থৈ দিছিলোঁ, চানডে কিবা কিবি হেন তেন কৰিম বুলি এতিয়া আকৌ যি বৰষুণডাল দিছেচোন বন্ধই নহয়। কি কৰিম আৰু এতিয়া, এই সেয়াই আৰু শুই আছোঁ সেইকাৰণে।
অ', তাকেইতো, বৰ দিগদাৰ হৈছে বৰষুণৰ কাৰণে।
তাকে তুমি খালা, ভাত-চাত খালা?
অ', ভাত খালো ৰ'বা, তুমি খালা?
নাই ৰ'বা, মই অলপমান দেৰিকে ইমান দুপৰীয়া মানে ভাত নাখাৱেই নবনাওঁৱে মই একো, মই চাহ খাইছিলোঁ সেইটো কাৰণে এতিয়ালৈকে মোৰ ভোকে লগা নাই। তুমি কিহেৰে খালা ভাত আজি?
আচ্ছা, অ'। এ হেৰি দি খালো ৰ'বা মই আমাৰ কি বুলি কয় দালি বনাইছিলে আৰু কিবা মাছ ভাজি বনাইছিলে।
অ', ভালেইচোন।
অ', পিছে এইকেইদিনটো ক অ', অ', ভালে আছে, তোমালোকৰ?
অ', আমাৰো চব ঠিকে আছে ৰ'বা। এই কেৱল পাপাৰ অলপমান এই কঁকালৰ বিষ কাৰণে মই এইকেইদিন যাব লগা হৈছে দোকানত।
অ', অ', দোকানত যোৱা মানে?
অ', মই এই আমাৰ সৰু চাই দোকান এখন আছে। এই পাট কাপোৰৰ দোকান এই সুচীখন গণেশগুৰিৰ। এই সেইখনো আমাৰ মানে সেইখনত বঢ়ো আৰু উপায় নহ'লে পেৰেণ্টছ নাথাকিলে আজি বন্ধ পাইছিলো অ'। চান্ডে
অ'।
কাৰণে। এতিয়া চান্ডে যি বৰষু ন দিছেচোন না বিক্ৰী পাৰ্তা হ'ব না তোমাৰ ক'ৰবাত
অ', এনেকুৱা বৰষুণ হ'লে বিক্ৰী পাৰ্তাও ভাল নহয় আৰু কোনো ওলাইও নাযায় ন এনেকুৱা বতৰ হ'লে। ক'ত আৰু বিক্ৰী পাৰ্ত হ'ব এনেকুৱা বৰ
তাকে বহুত দিগদাৰ কি ক'ম আৰু।
তাকেতো। সেইয়াই আৰু ক'তো যাম বুলি ভাবিলে যা নোৱাৰি বতৰবিলাক বেয়া হৈ থাকিলে। কেইদিনমান ৰ'দ হ'লে পুৰা ৰ'দেই দি থাকিব। এতিয়া বৰষুণ নহয় বৰষুণে দি থাকিব আৰু। হেল্ল'।
উম।
উম।
ৰ'দতো ইমান তাকে ৰ'দতো ইমান ৰ'দ দিয়ে কিবা। নহয় ৰ'দত বোলো ইমান ৰ'দ ৰ'দ দিয়ে কি চালটো
অ', এক কি ক'বা আৰু আমাৰ ইয়াতে পৰিৱেশবিলাক বহুত বেয়া হৈ গৈছে। বতৰবিলাক ঠিকেই নহয়চোন। ৰ'দ দিলে এনেকুৱা গৰম দিয়ে অ'।
চনৰ কাৰণে ইমান প্ৰব্লেম আহিছে। এই স মানে গভমেণ্টখনে ভাল কৰিম কৰিম বুলি কিনে বেয়াহে কৰি আছেচোন আৰু।
বেয়াই কৰি আছে হয় দিয়া, কোনোফালে উন্নতিয়ে কৰিব পাৰা নাই।
স্মাৰ্ট চিটি বনাম বনাম কেচোন অকল গছ গছনিহে কাটি আছে সিহঁতে নিজৰ মতলবত।
এই গছ গছনি কাটাৰ কাৰণেটো গৰম বেছি হৈ আছে। মানে এতিয়া বতৰৰ কিবাটো ঠিক নাথাকা হৈ গৈছে বতৰ গছ গছনি নাই যে এতিয়া।
তাকে একো না পানীৰ ইমান ইমান পানীৰ প্ৰব্লেম বাৰ্পৰে। ইমান পানীৰ প্ৰব্লেম থকাৰ পিছত তো ইয়াতে আমাৰ বৰ্ণিহাটত শুনিছানে এইটো নতুন যে কিবা ফেক্টৰী খুলিছে ইথানলৰ?
অ', অ', শুনিছো।
সেইটো এইবোৰ খোলা কাৰণে বেয়া ন এইটো মানে তোমাৰ পানীৰ পলিউচন হ'ব, মাটি পলিউচন
হয়এ আছে ন, এনেকুৱা উম। কিমান বস্তুৰে মানে ইক' চিষ্টেমতো বহুত প্ৰব্লেম হৈ যায় হয়। অহ' উম। হয়, হয়। আজিকালি এইবিলাক চৰকাৰে নিজৰ প্ৰফিট চাই, সেইবিলাক নাচায়েই।
শ্বিলংৰ
উম।
তাকেটো
টোৱে মানুহৰ একো প্ৰফিট হওঁক নহওঁক বা আমি ভোট দিছিলোঁ আমাৰ কিবা ভাল হওঁক তেনেকুৱা নহয় সিহঁতৰ আকৌ। সিহঁতৰ মানে নিজৰ কিমান লাভ হয়, আৰু আদানি আম্বানী কিমান বদত খাব পাৰে সেইটোৱে।
উম, সেইটোৱেটো চাই কেনে চলাই আছে ন সিহঁতে কি কবা আৰু
দেশখন বিক্ৰী কৰি দিয়াৰ নিচিনাই হৈছে, এতিয়া মানে ভুল মানুহৰ হাত দেশ দিয়া দেশ হৈছে এতিয়া।
কি ক'বা আৰু দেশখন যে কোনটো দিশত গৈ আছে ধৰিবই পাৰা নাই।
তাকেই আমাৰ কি ক'ম আৰু আৰু কলেজ লাইফ কেনেকুৱা চলি আছে, তুমি কলেজৰ ন এতিয়া কলেজত কি কোনটো ছাবজেক্ট পঢ়ি আছা?
এতিয়া মই কমাৰ্চৰ লাইনতে পঢ়ি আছোঁ ৰবা তুমি?
বেচলাৰছ কৰি আছা তুমি?
অহ' মোৰ এতিয়া খতম হৈছে ক'ব গ'লে ছিক্স চেমিষ্টাৰ খতম।
অ' তুমি ফ্ৰৰ্থ ইয়াৰটো কৰিবা নে নকৰা?
নকৰোঁ বুলি ভাবিছোঁ, কাৰণ কি কৰিলে বাৰু ভাল হয় দিয়াচোন, কিন্তু মানে নকৰোঁ বুলি ভাবিছোঁ আৰু মানে বেলেগ লাইন চাম বুলি ভাবিছোঁ।
অ' কমাৰ্চত ভাল লগা নাই নে কি?
ভালে লাগিছে, তথাপিও আৰু ফ্ৰৰ্থ ইয়েৰৰ কৰা ধৈৰ্য্য নাই আৰু
হয়, সেইটো হয় বেলেগ কলেজ এখন চেঞ্জ হ'লে অলপমান মুডটো ভাল লাগিব। নতুন হ'ব সেইটো এটা হয়, কিন্তু মই মানিছোঁ বাৰু।
উম, কিতাপ কিমান পঢ়িবা। সৰুৰ পৰা চোন পঢ়িয়ে আছোঁ খতমে নহয়চোন।
কি ক'লা, কি ক'লা।
বোলো সৰুৰ পৰা পঢ়িয়ে আছোঁ, তথাপিও শেষে কৰিব পৰা নাইচোন পঢ়া।
তাকে কি ক'ম পাৰাই যে নাই আৰু মানে মাষ্টাৰছ ডিগ্ৰী কৰিবানে তুমি?
অ' কৰিম বুলিতো ভাবিছোঁ বাৰু। তুমি কি কৰিবা পিছে?
মই এতিয়া মোৰো ছিক্স চেমিষ্টাৰ মোৰো অলমষ্ট খতম হ'লেই হিচাপ মতে, কিন্তু এই এন ই পি গাইডলাইনছ কাৰণে এতিয়া চাইক'লজি পঢ়ি আছোঁ ন মই মই চাগে ফ্ৰৰ্থ ইয়েৰটো কৰিম। বিকজ, মইতো এইটো লাইনতে যাম ন। অ' এইটো লাইনত গ'লে লাগেই।
কিবা হেৰি ওপৰত পাব ন চাৰ্টিফিকেট পেকেট পালে এটা ভাল পিছলৈ কামতো আহিব হয়নে। তো তেতিয়া তুমি মাষ্টাৰটো দুই বছৰ পঢ়িলেও হ'ব।
অ' এক বছৰ পঢ়িলেই হ'ব।
অ' অ' চৰি এক বছৰ পঢ়িলে হ'ব মাষ্টাৰটো।
অ' মানে কি এতিয়া তাকে ভাবিছোঁ লাইক এইটোৱে কৰোঁ বুলি। কি ফ'ৰ ইয়েৰ কৰি লওঁ মানে মোক ৰিছাৰ্চৰত অনাৰছ অনাৰ্ছ পাম তেতিয়া। মানে কি অন অন হা এতিয়া সেইটো ভাল হয় চাইকলজি হ'লে অলপমান এইটো ছাইডত পি এইচ ডি কৰিব খুজিলে ভৱিষ্যতে ভাল হয় আৰু
থিকে ভাবিছা তুমি বাৰু সেনেকুৱা এটা প্লেনিং এটা ৰাখিলা ভাল বাৰু লাইফত নিজৰ কাৰণে ভাল
তাকে কি ক'ম আৰু বাকীবোৰ ৰিজাল্ট আহিলনে?
কি কৈছা। নাই, নাই এতিয়া ক'ত আহিব আমিতো গুৱাহাটী ইউনিভাৰ্চিটি তো হয় ন গোটেই কেইটা ত ক'ত এতিয়া নাহে নেকি টাইম লাগিব আহো এইমাৰ এক্সাম দিছোহে মাত্ৰ
অ', সেইটো হয় বাৰু দিয়া জল্দি ৰিজাল্ট চিজাল্ট দি চাকৰি কৰিবা নে ডাইৰেক্ট নে তুমি?
ভাল মইতো বেংকিং লাইনত যাম বুলি ভাবিছো ত' বেংকিংৰ আ
ভাল, ভাল, ভাল সেইটো লাইন ভাল হয়।
অ', সেইটোয়ে তো জল্দি জল্দি আহিলে ভাল আছিলে ৰিজাল্টটো আজিকালি গ্ৰেজেচন কমপ্লিট নহ'লে এপ্লাই কৰিব নোৱাৰি নাই এইবিলাকত
তাকে প্ৰব্লেম আছে
এ ম ন সেইটোয়ে আৰু ভাবি আছো কত'বাত ভাল লাইনত যাব পালে আৰু ভাল হয় দিয়াচোন আমাৰো
উম।
চাও কি হয় এতিয়া পিছলৈকে
চোৱা নহ'লে তেতিয়াই অলপমান ভাল হ'ব সমানে কি আৰু তোমাৰ সেই কাৰণে ফিউচ ফিউচাৰৰ কাৰণে প্লেন, প্লেন এটা বনাই ৰাখিলে বহুত ভাল
অ', সেইটোয়েতো ফিউচাৰৰ কাৰণে প্লেনিং নহলে আৰু ক'ত যাবা ক'ত নাযাবা সেনেকুৱা হৈ যায় ন।
অ', বহুত দিগদাৰ ৰ হৈ যায়
উম।
কথা পাতি বহুত ভাল লাগিল হয় যে ফিউচাৰৰ কথা
সৰুতে তাকেতো বহুত ভাল আছিলে এতিয়া লাইফটোত মানে কি বুলি কবা আৰু খতমে নহয়চোন এইবলাকৰ ধনঝট বিলাক।
দিগদাৰেই হৈছে জন্ম হৈ দিগদাৰ হোৱা টাইপ হৈছে।
আহ। এতিয়া বৰষুণতটো আজি ইমান হৈছে মানে
তাকে এতিয়া ওলাই যাম বুলি ভাবিছিলোঁ।
অ', ময়োতো ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু যোৱাই নহ'ব এতিয়া।
উপায় নাই আৰু নহ'লে আৰু কি কৰিম এই ঘৰতে বহি থাকিম আৰু তুমি কি কৰিব
অ'। তাকে ভাবিছোঁ ঘৰতে থাকিম আৰু বৰ ওলাই যাব নহলে আৰু কিনো কৰিম আৰু। বৰষুণ কমিলে চাওঁ কি হয় কিবা এনে অলপ কিবা বস্তু আনিলো যাব আছিলে।
অ', চোৱা, চোৱা।
খাওঁ কি হয়। এতিয়া আৰু এইকেইদিন বৰষুণে দি থাকিব আৰু এতিয়া জাগাই জোগাতো পুৰা পানীও হৈছে চাগে কিছুমান জাগাত। হেল্ল'।